হেল্ল' অঁহ এ' এতিয়া এনেই ঝাৰু- চাৰু লগাই আছো। তাকে আন্ধা হৈ আহিছে অ তাকে কৰো আৱ কামখিনি ওপ পা কাপোৰ আনোগৈ আজি এ বাঁহৰ গাজ অলপ আনি আনি লো আনি পেলাই ৰ ৰ'দত দিলো এতিয়া আকৌ আজি বতটোৱে ভাল নহয় ফাং ফুং এবা বৰষুণ এবাৰ ৰ'দ
অ ক'ত পালে বাঁহ গাজ
এ আমাৰ ভিনদেউ এজনে আনি দিছিলে
অহ
সে তাকে
আচাৰ বনাবি আৱ
আচা অলপ বনাম বুলি ভাবিছোঁ উ উমহ
অ অ
ৰ'দটোয়ে এতিয়া নাইচোন
ৰ'দটো আজি বেয়া আজি মানে আগবেলা ভাগত ৰ'দটো দিলে ঠিকে দিলে। এই ভাটি পেলাই হে হেৰি বৰষুণ আহি গৈছে দেখা নাই কেনেকে
আমাৰ ইয়াত আগবেলা হৈ আছিলে অলপ কিন্তু আকৌ পিছত ৰ'দটো নাইকি কিয়া হ'ল আৱ বৰষুণো নাই
অহ উম
তঁহতি কি কৰি আছ
মই আছোঁ এ কল অ কল এথুক হৈছিলে পাৰি আনি পেলাই থৈ দিছিলোঁ জা জাক দিব নহ'ল যে বতৰটো এইকেইদিন ঠাণ্ডা হয় এনে থৈ দিলে পকি যায় এবাৰ আকৌ কি হ'ল থৈ দিলো হেই হ'ল এ কি এ ভালকে মানে নপকিলেও কিবা বেয়াহে হৈ গৈছে গৈ মালভোগ কল আছিলে মানে জাক দিয়া হেতিন গা বোৱা নহ'ল নে কি এ নে, জানো দেউতাই পাৰি আনি থৈছিলে
বোৱা হোৱা নাই চাগে বোৱা হোৱা হলেতো পকিলে হয়
পকিছে মানে কিবা পকিলেও মানে ভিতৰতো কিবা হেৰি নিচিনা হ'ল ভালকে মানে টান হৈ থাকে নিচিনা হ'ল এইয়া গাত খানি পেলাই যদি জাগ দিলে হয় হয় সেই তেনেকে দিয়া হওক। পকিলে হয় ধুনীয়াকে তেনেকে নিদিলে মানে এইটো তেনেকে পকিলে যে ধুনীয়াকে
অ।
ভাল ভাল নহলে মানে
এতিয়া চাই থাকিলে নহ'ব এতিয়া আজিকালি
অ আজি এই তোক বেয়া হ মানে খাব পাৰি অল এ দুআশী মান হেৰি ভালেই। এ ইমান হেৰি দাম মালভোগ কল বজাৰত হয়।
অ কেইটামান দি পঠিয়াবি মাই কাৰণে গা বেয়া খাব অ।
এতিয়া বেয়াই হ'লা বেয়াই হৈছে হ'বলা ছোৱাই নাই, মই অথনি চালোগৈ অ অথনি চালো মানে পকিছে বুলি নিম বুলি। হ নাই কিবা গেট খেলা মাৰ নিচিনা হ'ল ভিতৰতো। ক?
অ। তাকে সেৰি ফোন কৰিছিলি নে সেহতক?
অ এতিয়া ফোন কৰা নাই।
ফোন কৰা নাই আজি।
অথনি মই গৈ আহিছোহেচোন হয়।
অ।
এতিয়া মই ফোন কৰা নাই। মই চোন সেই, দোকানতো এতিয়া গ'ল যদি মই গম পোৱা নাই মানে হয়।
তই কাষতে আছিলি আও।
অ মই থাকোতে আছিলে এতিয়া মোৰ সেয়া হস্পিতেল গৈ লৈ মোৰহে এতিয়া চৰ্দি হল লাগিছে নহয়।
উম।
য মানুহ দুজনীৰ লগত যোৱা
অ, আমাৰ ইও গাটো জ্বৰ জ্বৰ লাগি আছে।
উম, সেইটোকাৰণে মানে এ বেছি হস্পিতালত চব জ্বৰ উঠা মানুহে মানে গম পালি। অইন বেমাৰ নহয় চবহে উঠিব নোৱাৰে এনেকে বহি থাকে আৰু উঠিব নোৱাৰে আৰু।
সে এনেকোৱা জ্বৰ হৈছে নহয় এইবাৰ।
এটা ল'ৰাক যে একেবাৰে উ হা নেমুকে মূৰত পানী চানী দি নেমু চেমু দি নিছে নেকি? ভৰি থাকে হেৰি সেন্দুৰ- চেন্দুৰ সানি নিয়া দেখিছো। হে দেখাইছে ভয় লাগি গৈছে। তেঘ মানে ইমানে জ্বৰ হৈছে মানুহ বিলাক
সাৱধানে থাকিবি অকমান অ হেৰি ঠণ্ডা খালি ভৰিয়ে নো কৰিবিয়ে
মানে হস্পিতেল খনত ইমানেই মানুহ হৈছে নহয় চব মানে বেলেগ বেমাৰ নাই জ্বৰ
ভাইৰেল ফিভাৰ ভাইৰেল জ্বৰ হৈছে
অ মানে ডক্তৰটো ডক্তৰ জনো মানে হেৰি হৈ গৈ ছে গৈ অঁ মানে খং উঠিছে মানুহ বিলাকেও মানে হেৰি কৰি থাকে যে মোক চাই দিয়কচোন ইমান টাইমতে আহিলো মই পোৱাই নাই ইটোৱে ক'ব মই উঠনিয়ে আহি সেইটো হয় ডক্তৰজনে কৈছে মইতো এনেই থকা নাই মই কামেই কৰি আছো খং উঠি গৈছে গৈ মানে হয় মানে হয় ইমান মানুহ চাই চাই আছে লিখি আছে হয়
উম
পাছে সেই মোৰতো এনেই থকা নাই নহয় মইতো কাম কৰিয়ে আছো এনেকে কৈছে
অহ তেনেকে কৈছে উম
আমাৰ সেয়া উম মায়ে সেয়া কাগজ কেইখনো ধৰি লও অকন তলত আছিল আও তাৰ পিছত আৰু হেৰি দেখি পেলাই দেখা ৰঞ্জো তাইতো অৱস্থাই নাই তাইক তেওঁ হেৰি কৰি দিলে তাৰ পৰাৰা তাইক চালে মই বোলো আৰু এগৰাকী বোলো বাহিৰত বহিয়ে আছে জ্বৰ বুলি উঠিব পৰা নাই বহাই থৈ আহিছো তাৰপিছত লৈ আহক বুলি ক'লে হিহত দুজনীক দেখাই পেলাই লৈ আহিছো ছো আক
অ
সে আকৌ হ'ব আৰু ভাটি পেলা হলে আৰু হয় জ্বৰটো
উম
দিনত বা অকণ অহ ভালে তেওঁ উঠিবতো পায়নে
গধূলি হ'লে
অ' এনিটাইম শুইয়ে থাকে।
উম, ফোন কৰিবলৈকো এতিয়া গা বেয়া ক'ত কথা পাতিব! হয়।
অ'। কৰিব পাৰো, কৰি চাবি এবাৰ। কৈ চাবি বোলো এবাৰ।
চাব লাগিব দুইজনীকে।
অ' কৰি চাবি।
ভয় লাগে দেই, জ্বৰ-চ্বৰবিলাকনো। কিয় যে একদম ভগৱানে দিয়ে! বেমাৰ শৰীৰত। দিলেও মানে পটককে ভাল হ'ব লাগে দুদিনত। তে।
অ' সেই, তাই আকৌ কৈছে তই। মোৰ ওচৰলে নাহিবি, তোৰো হ'ব। হেতৰ ঘৰত গৈছে। চিলো। অ'।
শুনি আছনে?
শুনি আছো।
মানে, নেটটো হেৰি হৈ মই। শুনিয়ে শুনাই নাই। কৈ থাক।
মইচোন শুনিয়ে আছো।
কি হৈ যায় জানো? তোৰ লগত কথা পাতিলে এজনীয়ে শুনো, এজনীয়ে নুশুনা হৈ যাও।
অ' মই শুনি আছো, ক ক শুনিছনে নাই?
উম জ্বৰ বুলি কোৱাৰ পৰা মানে, মোৰ মানে এবাৰ এনেকে হৈছিল নহয়! বহুত মানে অশান্তি। পাই আছিলো জ্বৰটো উঠি একদম, তাৰপা নিমোচলাইট বুলি টেবলেট এটা আছে। এ মাথাই দাঙিব নহয়। টো জমুৱে বাহ তাপা সেই, টেবলেটটো আনি খাইহে মোৰ মানে মাথা দাঙিব পাৰিছো মানে, এনেকুৱা অশান্তি জ্বৰ হৈছিলে এইটো মোৰ। সেই জ্বৰ মোৰ মনত পৰিলে, তেওঁ মনে ভয় লাগি আহে। উম সেই জৰটো এনেকুৱা দিনতে হৈছিলে গৰমত গৰম বন্ধত আমি আহিছিলো হেৰিয়ৰ পৰা পাঞ্জাৱৰ পৰা আহিছিলো
অ
পাঞ্জাবৰ পৰা আহিছিলো তাৰপৰা উম একেবাৰে জ্বৰত ত থাকিব নোৱাৰো উঠিব নোৱাৰো তাৰ পৰা এনেকুৱা টেবলেট বেলেগ খাই আছো ভাল হোৱা নাই তাৰাপৰা ছোৱালী এজনীয়ে কলে নবৌ এইটো ঔষধ এইটোৱে খাবচোন এইটো খালে মানে হেৰি হয় অ ভাল পাব তাৰপৰা মই মানে ভাইটিক ফোন কৰি কলো আহি সি আহি আছিলে এইটো টেবলেট লৈ আহিবিচোন বোলো এ ফাৰ্মাচীত গৈ পেলাই তাৰপৰা সি বেয়া আনি আও অহা ভাই লৈ আহিলে টেবলেটটো সেইটো খাওঁতেহে মই অকণ মাথাটো দাঙিব পাৰিছো এনেকুৱা জ্বৰ হৈছিলে ততেই মোৰ এতিয়া সিহঁতক শুনি পেলাই মানে মোৰ সেই কিমান বাৰ অশান্তিত আছে বহুত বেয়া জ্বৰটো মানুহৰ ওচৰতে থাকিলে মন চন তেও অকনমা- ভালেই লাগে মানুহ নহ'লে অকলে থাকিলে আৰু বেয়া লাগে
আৰু বেয়া লাগে এতিয়া মাই হেয়া উম এতিয়া অঁ এতিয়া মায়ে মই থাকোঁতে মানে ভাল পাইছিলে
ফোনে কৰা নাই নহয় এবাৰ কৰিব লাগিব ফোন কৰিবলৈ তো মুখৰ পৰা সেইটোকে সুধি আছো মানে
অহ
যোৱা কাৰণে সিহঁতক ফোন কৰিবলৈ সিহঁতক গায়ে বেয়া কিনো কথা পাতিব
হা এতিয়া কথা পাতি- দিবলৈ মন নাযায়
কৰি আছো মানে
উম
তোৱা মতে তই সাবধানে থাকিবি থাকিবি তোৰ জীয়েৰ পাও জীয়েকো মানে অকমান হেৰি কৰিবি খালী ভৰিৰে মানে মানে পাকাত খোজে নাকাহিবি মাটি পাও ঠাণ্ডা। সেমেকি আছে তোৰ বৰষুণ পৰা মানে সেইবিলাক দিছে বৰষুণ দিছে গৰম ঠাণ্ডা।
হয় দে।
সেইটো কাৰণে মানে হয় মানে বেমাৰ এইবিলাক।
আহ।
গুপগুপীয়া গৰম। আকৌ বৰষুণ দিব ঠাণ্ডা লাগি যাব। টো বহুত সলনি হৈছে মানে।
সেযায়।
ল'ৰা ছোৱালীসোপা পৰীক্ষা আহি আছে এতিয়া পৰীক্ষা পঢ়িব লাগে। এ চবৰে মানে জ্বৰে শুনোৱা চবৰ মুখতে ফোন কৰিলে চবেই জ্বৰে।
হয় দে মো গা বেয়া আও।
তহততে ওচৰতে হস্পিটেল। খন আছে ভাল তাতে গৈ দেখাই আহা গৈ। ধুনীয়া সুবিধা দেই হস পিতেলখন আগৰ পাই মানে। সৰু পাই দেখি আহিছোঁ। জন্ম হোৱা পা হস্পিতেলখন বৰ ভাল কিন্তু সেইখন। ধুনীয়াকে চাই ডক ৰ বিলাকো মানে ভালেই আহে তাত।
অ ভালকে চাই।
সেইকাৰণে অকণ সুবিধাৰ কাৰণে ভাল হৈছে পতকে এতিয়া দেখাই আহিলি গৈ। নহ'লে এতিয়া উম কত উ দূৰ দূৰ জেগা এতিয়া যাব লগীয়া হল হয়।
উম।
নাই এতিয়া হে তাৰপা আও অ হেৰীয়ত। যাব লাগে। অকমান দূৰ আছে আ। আমাৰ এতিয়া ইমান ওচৰতে নহয় আও। তহতৰ সুবিধা অকমান ওচৰতে যে চৰ্দি অকন লাগিলেও দেখা দিব পাওঁ।
উম আহ।
সেইকাৰণে ভাল হৈছে। ত।
সেইয়া মই দেখাই পেলাই অকৌ লৈ আহোঁ।
উম! ভনীয়েৰে শিকিব গৈছেনে নাই আজি! খ'বৰে পোৱা নাই।
গৈছে, গৈছে, গৈছে।
ফোন কৰিলেও সিহঁতে নুঠাই যে।
অ'! নুঠায়।
ল'ৰা চলিত গাপ বেয়া, ইটোৱে, ইটো শিকিব গ'লে পোৱালি আলৈ আথানি হ'ব সেইকাৰণে, মানে এবাৰ বোলো কওঁ! উম! সেইখিনিত সাৱধানে থাকিবলৈ
হয়। তাইক কৈছোঁ ম
উম! ফোনটো কৰিলে ৰি ৰিচিভ নকৰে যে, সেইটো কাৰণে দিগদাৰ মানুহে, অ'!
চালো দে, ধ্যান দে, পৰীক্ষা নহয়?
অ'! হ'ব দে। অ'!
যে, অকণ পঢ়াই লও ন পেলাই গৰম পানীয়ে হাত ভৰি মুখ ধুৱাই দিবি গা বেয়া যদি। কি ধুনীয়াকে তেল অকন দি ভৰি ছই মালিচ কৰিলে। তাৰপা, অকন পঢ়িব লগাই দে অকণ ভাল পাইছে যদি। ৰাখিছোঁ দে।
অ'! হ'ব দে।